হেল্ল' হেল্ল' অ শুনি পাইছোঁ।
অ কি কৰি আছা?
মই এইটো এতিয়া জাষ্ট অফিচৰ পৰা আহিলোঁ, তুমি?
মই এইয়া আছোঁ এনেই।
আচ্ছা, ত আজিৰ দিনটো তোমাৰ কেনেকে গ'ল।
আজি গ'ল আজি মোৰ নেটৰ এক্জাম আছিলে।
আচ্ছা।
তাৰপিছত এক্জাম দিব গ'লো ৰাতিপুৱা আগবেলাই আছিলে।
অ।
তাৰপিছত একজাম দি আহি আহি ভাত খাই তাৰপাছত অলপ শুলোঁ। ঐ এতিয়া আমাৰ হোষ্টেলৰ বাহত গৈছে ন ঘৰলে।
অ।
তাকে দুজনী বা মানে আজি ঘৰলৈ গৈছে বাহতক অকণ আগবঢ়াই দিলোগে।
আচ্ছা্
সেয়া আহি পেলাই বহিছোঁ, ভালেই হৈছে।
ভালে হৈছে না? বঢ়িয়া, বঢ়িয়া। আচ্ছা, ময়ো আজি ৰাতিপুৱা উঠিলোঁ, ব্ৰে ফাষ্ট কৰিলোঁ। দেন নিজৰ যিমান কাম কৰা কৰি কেনে, তাৰপিছত অফিচত গ'লোঁ, অফিচৰ পৰা আহিলোঁ দেন আকৌ টিউশন কৰালোঁ। এতিয়াহে ঘৰ পাইছোঁ।
তাকে, কিমান ষ্টুডেণ্ট আছে আপোনাৰ?
মোৰ কিমান মোৰ টিউচনত? মোৰ টিউচনত এ, ইমান বেছি নাই। আ, মই অফিচ কৰোঁ নহয়, সেইকাৰণে বেছি ৰাখিব নোৱাৰোঁ মই।
অ', অ', তাকে। অসুবিধা হৈছোগে অলপ ন?
অ', পাঁচটাই ষ্টুডেণ্ট আছে।
অ', অ', ভালেই।
সেইটোৱে, আৰু
অ', তাকে আৰু আজি কি কি খালে?
আজি অ', আজি মই ব্ৰেকফাষ্টত এটা মানে নতুন বস্তু বনাইছো অ'।
উম।
ত' মই এ-এনে আমি কি কৰোঁ, আলু পৰাঠা খাওঁ নহয় চো মই পৰাঠা বহুত ভাল পাওঁ, ঠিক আছে?
অ'।
চ' তাতে মই কিবা মানে নতুন কৰাৰ চেষ্টা কৰিলোঁ অ'। মই শাক দি পেলাই, এইটো পাৰঠাটো মই বনাইছোঁ আজি। চ' শাক পাচলি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, সেইকাৰণে ভাবিলোঁ যে আমি এইটো শাক দি পেলাই, কিবা এটা পৰঠা বনাওঁ।
উম, উম, শাক খোৱা চকুৰ কাৰণেও বহুত ভাল। গোটেই স্বাস্থ্যৰ কাৰণে ভাল শাকটো। সেউজীয়া শাক পাচলি খাবই লাগে।
উম। আৰু মাংসজাতীয় তুমি কি কি শাক পাচলি খাই বেছি ভাল পোৱা নে মাংসজাতীয়?
মই দুবিধেই খাওঁ বাৰু, শাকজাতীয়ও খাওঁ। আৰু মাংস যিটোও খাওঁ, দুইবিধেই মোৰ ভালেই পাওঁ বাৰু।
মই হয় শাক পাচলি খাই বেছি ভাল পাওঁ।
অ', শাক পাচলি খোৱা ভালো বাৰু শৰীৰৰ কাৰণে।
অ', অ'
আমাৰ সংগুতি শৰীৰৰ কাৰণে সকলো সুস্থ থাক থাকে, চকুবোৰ ভাল হৈ থাকে। বহুত দিনলে
সেইটোৱে।
আৰু আমাৰ ছালবোৰো বহুত সুস্থ হৈ থাকে।
অ', সুস্থ হৈ থাকে চব।
নোলায়ে ছালত, ছালৰ কাৰণে বহুত ভাল।
উম। এনে তুমি কি চো-মানে পাচলি খাই বেছি ভাল পোৱা?
মই, মই প্ৰায় ছবেই খাওঁ, কিন্তু মোৰ কিছুমান আ, বেঙেনা ভাল লাগে মোৰ।
উম।
আৰু তাৰ পাছতে, আৰু আৰু বাকী চব খাওঁৱেই বাৰু ফুলকবি ফুলকবি বন্ধাকবি এইবোৰ ভাল লাগে আৰু
আচ্ছা,
আপুনি কি ভাল পায়।
মই জানা মই কেৰেলা খাই বহুত ভাল পাওঁ।
কেৰেলা খাই ভাল পায় মই খাওঁ, অ মই খাওঁ কিন্তু কেৰেলা কিন্তু মানে, বহুত বেছি ভাল পাওঁ তেনেকুৱা নহয় আৰু খাওঁ আৰু
উম, মই নহয় কেৰেলা ঠিক আছে বিলাহী আৰু অমিতা। পাতকবি খাও মানে এইটো বহুত আৰু মিঠা লাও পানীলাও, অ মিঠা লাও পানী লাও বহুত ভাল পাওঁ,
অঁ এইসমূহ শৰীৰৰ কাৰণে বহুত উপকাৰী।
উম,
খাবই লাগে আৰু
এই টোৱে,
কেনেকে খায় ভাজি কৰি খাই ভাল পায়নে।
অঁ কেৰেলাটো মই ভাজিয়ে কৰোঁ। কেতিয়াবা বইলো কৰোঁ ঠিক আছে বইলটো খালে ভাজি পৰা বেছি ভাল হয়।
অ অ অ,
আৰু অ অ আৰু অ অমিতাটো মই সাৰ, অঁ অমিতাটো মই সাৰ দি পেলাই বনাওঁ। অমিতা খাৰ আছে অমিতা খাৰে বহুত ভাল পাওঁ,
অ কেনেকে বনাই কবচোন।
অমিতা সাৰটো মই অ অমিতা সাৰটো মই মানে অমিতা দি দিওঁ। তাতে খাৰ দিলি তো, আৰু নিমখ অলপ হালধি দি পেলাই এইটোৱে খাওঁ,
অঁ বেছি একো বস্তু নালাগে ন।
নাই একো নালাগে।
অঁ মছলা চচলা একো দিব নালাগে।
একো দিবা নালাগে এইটো মানে এইটো অ বহুত সহজ হয়। আৰু এইটো আমাৰ শষ্যৰ কাৰণ বহুত ভাল নাই নাই একো নিদিওঁ,
অ কেনেকে তেলত তেলত,
তেলত এনেই ধ বইল কৰো।
পানীত অ পা পানী অমিতা বইল কৰিব, মানে তাত খাৰ দি নিমখ দি পেলাই অ অ অ অ অ সহজ হয় ময়ও বনাম বাৰু
অ বহুত সহজ হয়।
অ এনেই আপুনি খ খাদ্যবস্তু বনাই ভাল পায়নে।
অ বহুত ভাল পাও মই মই বনাও, মই সদায় নহয় এইটো প্ৰচেষ্টাত থাকোঁ যে মানে কি। আমি হেল্ডিও খাব পাৰো, আৰু টেষ্টিও হ'ব সদায়তো আমি বইল খাব নোৱাৰোঁ নহয়। চ সেই কাৰণে আমি আমি কি বিচাৰো যে আমাৰ স্বাস্থ্যও ভাল থাকক, আৰু টেষ্টটোও ভাল থাকক না টেষ্টও লাগে, এনেকুৱা টেষ্ট টেষ্টি খাবতো সবৰ মন যায় নহয় সেইটোৱে। ছ আজি পৰঠাটো মই ইমান ধুনীয়াকৈ বনাইছোঁ। এনে নৰ্মেলি মই আমি কি কৰো আলু দি পেলাই বনাও কবি দি পেলাই বনাও না চ আজি মই শাক দি পেলাই বনাইছো। শাক দি পেলাই বনাইছো এইটো, নৰ্মেল শাক যেনেকে বনাই এনেকে শাক বনাই পেলাই তাতে দি পেলাই বনাইছো, বহুত টেষ্টি হৈছে তুমিও বনাবা দেই।
অঁ মোক ক'বচোন কেনেকৈ বনায়?
এইটো আগতে শাক বনাবা
উম শাকটো প্ৰথমতে প্ৰথমতে উতলাই লম নে?
শাকঞো উতলাব নালাগে, এনে তেলত দি পেলাই ঠিক আছে অ ভাজি ল'ব লাগিব, অ তাতে আ এইটো দি পেলাই জলকীয়া অলপ দিবা, অলপ হালধি দিবা নিমখ দিবা ঠিক আছে দি পেলাই শাকটো বনাই ৰুটি ভিতৰত এনেকে সোমাই পেলাই
উম।
দুখিত ভাজি ল'বা,
মই ভাল পাওঁ বাৰু ৰুটি ঘিত ভাজিলে।
অ এইটোৰ লগত তোৰ লগত টিয়ঁহ লৈ ল'বা, অহ বহুত ভাল হ'ব আৰু এইটো খালে নহয় কি হয় আমাৰ গোট টেই দিনটো আমি এনাৰ্জি পাই থাকোঁ।
অঁ শাকত বহুত বহুত শক্তি থাকে দেই। এনাৰ্জি পাই থাকে উম।
বাৰে বাৰে ভোকো নালাগে এইটো খালে।
ভোক লাগি নাথাকে হয়, বহুত স্বাস্থ্যকৰ পু যোগৰ খাদ্য, শাক পাচলি এইবোৰ।
অঁহ।
তাকে আৰু কি বনাই ভাল পায় আপুনি?
মই আৰু পাতকবি ভাজি।
অঁ।
বাতকবি ভাজি বনাই ভাল পাওঁ।
উম।
এইটো এইটোও নৰ্মেল মই ইমান মছলা নাখাওঁ দেই।
অঁ আমিও বনাওঁ বাৰু এনেকে মছলা নিদিয়াকে, মই ঘৰত ঘৰত মই বহুত বনাওঁ মানে, ৰান্ধি ভাল পাওঁ মই খুব বেছি।
আচ্ছা আচ্ছা।
খুব ৰান্ধো ঘৰত।
অউম আৰু দালি খোৱানে দালি?
অ দাইল খাওঁ হয়।
দালিটো মেইন হয় ন?
হয় হয়। দাইলতো বহুত বস্তু থাকে, প্ৰটিন থাকে, ভিটামিন থাকে।
উম।
দাইলটো খাবই লাগে।
অঁ।
আৰু ৰাজমাহটো খাব লাগে ৰা
ৰাজমাহ খাব লাগে অ অ অ ৰাজমাহ বহুত প্ৰটিন থাকে।
বহুত প্ৰটিন থাকে কিডনীৰ কাৰণেও ভাল।
অঁ আৰু দালি নহয় বিলাহী দি পেলাই বনোৱা নে?
অ বিলাহী দিও বনাও আৰু কেতিয়াবা নৰ্মেলিও বনাও।
অ মই দালি নহয় অমিতা দি পেলাই বনাও অ আৰু বিলাহী দি পেলাই বহুত ভাল লাগে টেষ্টি লাগে খাব।
তাত নহয় নৰসিংহ পাতো দি আপুনি দি পেলাই খাব দালিত।
অ বহুত টেষ্টি লাগে অঁ।
আৰু ছজনাৰ পাতো দি দিব পাৰি ছজনাৰ পাত দি দিলে আৰু ভাল লাগে।
অ তোমাৰ ওচৰত গছ আছে নেকি ছজনাৰ?
অঁ আমাৰ ঘৰৰ ওচৰত গছ আছে ছজনা গছো আছে নৰসিংহ গছো আছে।
এয়া সেইবোৰ মানে এনেকৈ দালিত দি দিলে ভাল লাগে খাই আৰু পুষ্টিকৰ হয় বোৰ ভালো শৰীৰৰ কাৰণে ছজনা পাত নৰসিংহ পাত এইবোৰ খোৱা ভাল হয়।
অ ছজাৰ পাতটো নহয় আমাৰ ডাইজেষ্টিভৰ কাৰণে বহুত ভাল।
বহুত ভাল অঁ। পাচত শক্তিৰ কাৰণে অ বহুত ভাল হয়।
মোৰ ওচৰত গা গছ নাই দেই। চজনাৰ আৰু এইটো নৰসিংহৰ অ নাই।
অঁ।
বজাৰত পৰাই মই কিনো।
অঁ আমাৰ ঘৰৰ ওচৰত গছ আছে বাৰু।
অঁ।
এনেকৈ লৈ আহে গছৰ পৰাই ছিঙি। ত দালিত দি দিয়ে দালিখিনি হোৱা তাৰপিছত ওপৰত দি দিলেও হয় দি দিলে খাইয়ো ভাল লাগে সোৱাদো হয় আৰু শৰীৰৰ কাৰণেও ভাল হয়।
সটোৱেইতো, আৰু কি কি বনাই ভাল পোৱা?
আৰু আৰু তেনেকৈ চব চব বস্তুৱেই বনাওঁ বাৰু মই।
অ
তেনেকে মই, মই এবাৰ আলু পৰঠা বনাইছিলো। মিঠা মই মানে মিঠা ব স্তু ইমানো ভাল নাপাওঁ, মই নিমখীয়া বস্তু বেছি ভাল পাওঁ।
নিমখীয়া অ অ মইয়ো নিমখীয়া ভাল পাওঁ দেই। মিঠাটো মিঠাটো ইমান ভালো নহয় ন আমাৰ স্বা স্থ্যৰ কাৰণে সেইটো কাৰণে মই মিঠাই মই ইমান নাখাওঁ অঁ।
নিমখীয়া বস্তু মই বেছি ভাল পাওঁ।
হুম।
এনেই মই ঘৰত নিমকি বনাওঁ আৰু তেনেকৈ কেক বনাওঁ ঘৰত কেক বনাই তাৰপিছতে হে তেনেকে বনাও আৰু
মইও বনাও ভাল পাওঁ কোকিং কৰি।
উম ভাল লাগে